হেল্ল'।
হেল্ল', অ'।
অ', কি কৰি আছা।
এই অকণমান কিতাপ পঢ়ি আছিলোঁ।
ঔ।
এই এখন কিতাপ মানে গ, এই গল্পৰ কিতাপ।
অ',।
উম।
ভাল লাগে এইখিনি সময়ত।
অ', অ', অলপ কিতাপ পঢ়িলে আৰু বেছি মোবাইল চালেও মানে চক কুৰ অলপমান হেই অ', হেৰি হয়, দিগদাৰ হয়। তাৰপিছত তুমি ফোন কৰিলা।
অ', কিহৰ কিতাপ পঢ়ি আছা? গল্পৰ।
এ, গল্পৰ কিতাপ। এ, কাহেনী আৰু অলপমান মানে পঢ়া আৰম্ভ কৰিছোঁ মাত্ৰ, শেষ হোৱা নাই।
অ',।
খোৱা-লোৱা শেষ।
অ', খোৱা-লোৱা শেষ। আমি আৰু আজি খোৱা মানে ৰাত ৰাতিপুৱা সোনকালে ভাত বনালো মই, এই আমাৰ টো মানে ইয়াতে মিত এই যে গোট যে খোলে তিৰোতা বিলাকে।
অ',।
অ তাতে মানে আমাৰ যে কাম আছিলে গোটৰ কাম, ৰাতিপুৱাই সোনকালে কাম কৰি বাৰটামান বজাত ভাত হৈছে, হৈছে ভাত হৈ পেলাই তাত তাৰমানে আমাৰ তিৰতা বিলাকে এই যে হেৰি বনাই যে এই কাঠফুলা ধৰে যে, মাছৰুম যে মাছৰুম উম সেই মাছৰুম তাৰ মানে আমি কাৰণে হেৰি খেৰ আনিছিলো আহ, অ তাৰমানে বনাই পেলাই আমি বিক্ৰী কৰি যিখিনি পইচা পাওঁ, সেইখিনি আমাৰ তিৰ বিলাকে হ'ব বাৰটা তিৰতা আছো আমি, থাকিলে আমি সেই খেৰ আনিলো খেৰ খিনি এইবিলাকে ধুই-চুই ধুনীয়াকৈ সমানকৈ কাটিলো। এ কাট টি পেলাই এ হেৰি মানে এই বাঁহৰে এটা ঘেৰ বনাইছোঁ। তাতে খেৰ বিলাক দিছো, দি পেলাই তাৰমানে এখন চালিয় এখন বনাইছো, বনাই পেলাই তাতে ৰছী দি ধুনীয়াকৈ টোপোলা কৰি-কৰি-কৰি-কৰি বহুত মানে বি তা মান মানে টোপোলা কৰি কৰি দিছোঁ। এই দৈ কাটা বিলাক যেনেকৈ থয় সেন-সেনেকৈ থৈছো আৰু কিবা কিবি ঔষধ দিছো যেন পুকাই-চুকাই নধৰে আৰু। তাৰ পাছত একমাহ মানুহৰ পিছতে গজালি মেলিব, অলপ গজালি মেলিলে দুই-মাহ তিনি মাহ হৈ গলে ফুলিবই। ফুলাৰ পাছত সেইখিনি যদি ভাল হয় যদি তেতিয়া আমি সেইখিনিয়ে আমি আৰু ভৰিয়াকৈ ওলাম, ওলাই পেলাই আৰু হেৰি কৰিম। দু পেকেট পৰিম সেইবিলাক আৰু তিৰোতা বিলাকে। পেকেট কৰি পেলাই আৰু বজাৰত দিম। এই যিখিনি পইচা হয়, আমি তিৰোতাবিলাকে লম আৰু লোন দিয়ে নহয়, সেনে ধাঢ় মাৰিম এ সেনেকুৱা আমি আমাৰ গাঁৱত মানে এইবিলাক কৰি থাকে, সৰু সৰুৰা কাম। সেনেকা, তাৰ পিছত কেতিয়াবা আৰু আমি হেৰি কৰো এই সূতা আনো টা আনি পেলাই হেৰি কৰো এ গামোচা যে সৰু সৰু গামোচা চা, সৰু সৰু গামোচা চা বনাও, অ চৰ ঘৰে ঘৰে শাল আছে ত। থাকিলে চবে নিজে নি আনে। পইচাটো মানে একেলগে হয়। আৰু মানে বনাওঁতে চবেই বেলেগ ধ দচখন দহখন ভগাই লওঁ, বাৰটা তিৰোতাই এইবিলে সেই গামোচা এখন হ'লে আৰু এনেকা বজাৰত বক্ৰী কৰি আৰু পইচাটো আমি পাওঁ। হেনেকা। আমি আৰু এনে বহি নাথাকো আৰু তাক টোক কৈ এইবিলাক কৰি থাকো। দিয়া অ
তোমালোকৰ ওচৰত এটা সেই যে নদী আছে
অ।
আজিকালি কি মাছ হেৰি কৰে নে মাৰে নে?
অ মাছ মাৰে এতিয়া তাতে বৰষুণ হৈ আছে, বৰষুণৰ মাছবোৰ লুকাই থাকে। তেতিয়া একদম গৰম হ'ল গৰম হ'লে বহুত ৰ'দ দি আছিলে তেতিয়া মানে মাছ মাৰিব গৈছিল গৈছিলে আৰু আৰু দুজন আছিল ধৰছে চাৰিটা তিনি কেজি ওজন মানৰ বৰালি মাছ পাইছে।
অঁ তোমালোকৰ তাত যাওঁতে মই খাইছিলোঁ বিৰাট
অ এই বিৰাট বিৰাট। দিবই নোৱাৰো নহয় যাবই দিগদাৰ হয় বৰ কাম থাকে বহুত। আমি গাঁৱলীয়া মানুহ। অ সেনেকুৱা মাছ মাৰিছিলে বহুত মাছ পাইছে এতিয়া পানী হৈ আছে এতিয়া মাছ হৈ আছে। সেয়ে এতিয়া এয়া পানী আৰু বহুত মা মাছ পাক আমি শুকাই থৈ দিওঁ এনেকৈ।
আগতে মানে সেই তোমালোকৰ তাত যাওঁ। তে নদীটোত এ কাঠৰ দলং আছিল ন এতিয়া কি পকীৰ কৰিছে নেকি?
অ পকী কৰিছে। এই আমাৰ এইফালে এতিয়া লাহে লাহে মাছ মৰা জেগা নোহাই হ'ব ইয়াতে তাৰ মানে এই কলেজ বিলাক বনাই আছে আৰু হেৰি বনাই আছে। মেডিকেল বনাই আছে অফিচ বনাই আছে। মানে এতিয়া আৰু মানে এতিয়া এটা মানে ফিচাৰীৰ দৰে হৈ আছে আৰু আমি এই যে মাছ মাৰিহে মাৰিম বিলাহীটো দে। তেন্তে এইবিলাক আৰু নহয় হৈ যায়ছে কাঠৰ দলংখন নহয় পকি দলং হ'ল। এনেকুৱা মানে ঠাই বিলাক মাল যাই আছে মাটি পুতিয়ে আছে আৰ এইবিলাক টাউনদৰে হৈ যাব এতিয়া, অ পথাৰে নাই আমাৰ। গৰু-ছাগল বিলাক এতিয়া আৰু অসুবিধা হৈছে। এ সেইবিলাক পথাৰতে দি আছো এতিয়া আৰু পিছত আৰু কি কৰিম যেতিয়া চব নোহোৱা হৈ যাব এতিয়া ঘৰতে খেৰ-চেৰ আনি পেলাই ঘাঁহ-চাহ আনি পেলাই সেনেকুৱা ঘৰতে পুহিব লাগিব খেৰ বিলাক
সেইটোৱেটো ল'ৰা-ছোৱালী বিলাকে খেলাৰ ঠাই। আমাৰ এইফালেতো খেলাত ঠাই নাইয়ে।
অ অ, আজিকালি আমাৰ এতিয়ালেও ল'ৰা যুটে লৰাবিলাক ছোৱালীবিলাক খেলব নাযায় সেইকাৰণ মোবাইলটো হৈছে না মোবাইলতে গেম খেলি থাকে। কাজিল খেলিব নাযায় আমাৰ এইফালেও। কিন্তু এতিয়া আমাৰ অসুবিধা হ'ব কি গৰু-ছাগলীকেইটা দিবৰ কাৰণে অসুবিধা হ'ব। হয় আজি পথাৰত খেলব নাযায় এই মোবাইলটো হোৱাৰ পৰা মোবাইলতে গেম ঢি ঢি ঢু ঢু, কাৰ্টুন চাব মানে এইবিলাকে আজিকালি। ধৰা এইবিলাক হৈ আছে আৰু মাছ কেইটাৰ অ, ঢকুৰ আমিয়ে সৰুতে ঢকুনাৰে খেলিছিলো। ঢকুনা চুচৰি যায় যে এইবিলাক আমাৰ অ অ এ নাছিলে এতিয়া কেচুৱাৰ পৰা বেছি খাওঁ মানে ভাত কেইটা খাওঁতে মোবাইল লাগে। কৰি থাকোতে মোব আজিকালিৰ পঢ়া বিলাকতো মাষ্টৰনী বিলাকৰহে হৈছে চব মোবাইলৰ পৰা চাই। চাই চাই দিয়ে। আৰু হোমৱৰ্ক বিলাকো সিহঁতে মোবাইলত চাই চাই দিয়ে। আৰু কিবা এটা প্ৰশ্ন উত্তৰ শুধব লাগে সিহঁতে গুগলত চাই কিনেহে কব। এ এ গায়কে ল'ৰা-ছোৱালী মোবাইল নহয়ো নহয়েই আজিকালি কচম তেৰি কচম। মানে হোৱাটচএপত দিয়ে হেগিতা চব অ। খেলা ঠাই নাই এনেকুৱাই। এ নাই মোবাইলটো হোৱাৰ পৰা বেছি বেয়া হৈছে আৰু। অঁ অঁ আছে, ভাত খালা নে?
অঁ অঁ খাইছোঁ।
অঁ অঁ পিছে আহিলো।
এই চব্জি তব্জি খাব ইচ্ছা নাই একো খাব না, বতৰটো মানে ঠাণ্ডাওজে।
অঁ'।
মানে চব মিক্স কৰি দিছোঁ, কাচকল আছিল কাচকল, আলু।
অঁ'।
উম' চয়াবিন।
অঁ'।
এনেকৈ চাউল দালি এনেকৈ মিক্স কৰি কিনে প্ৰথমতে কুকাৰত ভাজি লৈছো।
অঁ'।
ভাজি ভাজি-
উম'।
এই তে তেনেকৈ কুকাৰতে হুইচেল মাৰি দিছোঁ আৰু পানি দি কিনে। বেলেগকৈ আৰু বনোৱা নাই আৰু একেলগে বনাইছো। আজি সেনেকৈ খাব ইচ্ছা গ'ল আৰু, সেইকাৰণে-
তুমি কি চাবি বুলি কওঁ- দে আৰু এনেই মনত পৰিল, এই কাম এটাত জেদ বিচাৰি খোৱাই কেতিয়াবা। আকৌ যাওঁতে কৈছো, কাম এটা যিমান দিন গৈছো সিমান দিনে খাই আহোঁয়ে। লাইন পাতিব লাগে, তথাপিতো কষ্ট হলেও খাই আহোয়ে বিৰাট ভালপাওঁ। ইমান ধুনীয়া সোৱাদ হয়, অলপ দিন আগতে গৈছিলো অঁহ। অলপ দিনতে গৈছিলো সেই বাইদেউ এজনী গৈছিলে, পুৰা ছোৱালী- টো গৈছিলে মই গৈছিলো মোৰ ল'ৰা দুটা গৈছিল, তাৰপিছত ইমান লাইন পাত- ফতকে নাখাওঁ বুলি গুচি আহিলো, লাষ্টতো আৰু খাবছ- তাই গ'ল গে ভগৱানৰে হেৰি আছে নেকি? আৰু গ'লো, যাই পেলাই লাইন- ধৰিলো, ইমান লাইন কিন্তু পতককে লাইনটো গুচি যায় এনেকুৱা। তাপিছত ধুনীয়া দিছে পায়খ দিছে ফিচাৰি দিছে। তাৰপিছত চয়াবিনৰ চব্জি দিছে, তাত পাপৰ দিছে। নেমু এক পিচ দিছে চালাদ এখন দিছে তাৰ পৰা চব- জীখনত চায়াবিন- পনিৰ এঁ কাজু বাদাম, কাবলী বুট-
সোৱাদ হয়, সবৰ সবৰ হেৰি সোৱাদ হয়।
সমই ইমান হৈ গৈছে। ইমান আইটেম আৰু মানে যিমান লাগে সিমান দিয়ে, আমি আৰু এ প্ৰথমবাৰ লৈছোঁ- আৰে প্ৰথম বাৰৰ খালো আৰু ভোকো লাগি আছিল, আৰু এবাৰ খোজো- শ্বেয়াৰো আনি দিছে সেই তাৰে মানুহ বিলাকৰ বিৰাট ভাল স্বীকৰটি বিলাকে, এনেকৈ বাবু হঁত- খালে, আমিও খালো। এ খাই মেলা আহিছো ইমান সোৱাদ লাগে পিছে ঘৰত বনালেও তথাপিতো ইমান সোৱাদ না- পাওঁ, অ' মন্দিৰৰ ফিচাৰিটোৰে ভাল লাগে।
সেইদিনাখন আমাৰ মানে খুৰী এটা আছে খুৰী মানে ফোন কৰি কিনে সুধিলে, -
উম'।
এঁ খুৰি বোলে বোলে মাছ মাৰিব যাব। সিহঁতৰ বোলে এই নো হেৰি আছে- খালবি সেইবিলাক।
উম'।
মোৰ আৰু হুডছে হেৰি মাছ ধৰবা যাবি নি কিবা চাঙিত পাতা না কি পাতা বুলি কয় কলে, অ লাঙি লাঙি অ লাঙি পাতি
আমি তাতো ইয়াতে লাঙি অ।
কোচবোলে লাঙি পাতিব, তাৰপিছত আৰু মোক লগ ধৰি আছে।
উম উম লাঙি মানে সেই জালৰ দৰে এখন সৰু দা মানে জালখন হ'ল ডাঙৰ জাল জালখন আমি নোৱাৰিম লাঙিখন সৰু। ধুনীয়াকৈ মৌ ভৰিকান ইদৰে লাঙিখন এনেকৈ ধুনীয়াকৈ পাত থ'ব লাগে তাত মাহ অ তাত মানে মাছ বিলাক উঠে ধান ধুনীয়াকৈ পাত কি ধৰিলো ৰাতিপুৱা সৈতে পাতি থৈদিব পাৰি, গধূলি সময় গধূলি সময়ত ধুনীয়াকৈ টানি আনিলে হয় কি ধুনীয়া ধুনীয়া মাছ বিলাক পায় সৰু সৰু মাছ বিলাক।
আহ অ তাৰমানে ফুৰি মোক লগ ধৰিছে কৰি মানে পথাৰত যেনে মানুহ লগাইছে
অ
তাৰপিছত কৈছে পথাৰত যাবা নি? কি চাহ দিব যাব বোলে। তাত সিহঁতৰ বোলে খেতি আছে।
অঁহ।
অ মই কৈছোঁ হ'ব দিয়ক যাওঁ মই এইবিলাক দেখাই নাই, আঁ এ তাতে মানে সেই এই লাঙি পাতিব।
অহ
তাৰমানে মোক কৈছে কৈছে লাঙি পাতিম তাতে মাছ ধৰিম তুমিও অকমান লৈ যাবা মোল টো আহি আহে নাহে মই বোলো উম হ'ব দিয়ক যাম। অহ হব, অহ কেতিয়াকে পদৰ মাছ খাব পালে ভাল হে।
অ
অ সিহঁতে বোলে ঘৰৰে মানে খেতিৰে খাই। হেৰি খায় আৰু হাল বাইয়ো খায়।
অ ইয়ে ভাল লাগে কিন্তু আমাৰ যেতিয়া মাছ মাৰি ব ইমান মাছ মাছে ঘৰ ঘৰচৰ গোটেই গোন্ধা, এনেকুৱা লাগে তে মোৰ আৰু কিনা মাছ খাব ইচ্ছা যায় মাছতো গোন্ধতো হয্য কৰিব নোৱাৰো, তোমালোকে ভাল পাবা একদিন খাবা আমাৰ বহুত মাছ মাৰে নহয়। ভাল লাগে কিন্তু আমুৱাই যায় মানে মই আৰু কিনা মাছটোৱে ভাল পাওঁ। চালানি মাছটো ঘৰৰ মাছ খাব ইচ্ছা নোযোৱা হৈ যায় মোৰ। গোন্ধতে উ উম যোনে মাছ মাছ হৈ থাকে কাম বেছি এইবিলাক মাছ আনিলে
অ সিলাক লকেল মাছ যে সেইকাৰণে গোন্ধ আৰু এইবিলাক আমি বজাৰত এনেদি আনো এইবিলাক চালানী মাছ বৰফত থাকে গোন্ধটো নোহোৱা হৈ যায়।
আমি যে তামানে খাই থাকোঁ হেকানে ভাল না পাও তোমালোকে যে খাব নোপোৱা সেইকাৰণে ভাল পাবা তেনেকা আৰু আ তে মইতো সৰু মাছ বিলাক আনিলে ঘিন লাগা হৈ যায় মোৰ। মোৰ মানে খাব ইচ্ছা নোযোৱা হৈ যায়। মই নাখাওঁৱেই সৰু মাছ অ অ দখৰা মাছটো আৰু সোনকালে হয় অহ অ সেইদিনাখন কেতিয়াৰে সৰু মাছ থাকিলে আৰু একদম সেইফালে পাপৰ আঞ্জা বনাব লাগে নেকি নৰসিংহৰ পাত বিচাৰিব লাগিল ভেদাইলতা পাত বিচাৰিব লাগিল মানিমুনি বিচাৰিব লাগিল সেইবিলাক আৰু কাম বেছি। সেইবিলাক আৰু য পাপা পিচি পেলাই এখন জোল বনা কেতিয়াবা মিক্সিতো দিওঁ। এনেকুৱা এনেকৈ জোল বনাব লাগে কোনোবাই। উম
সৰু মাছটো আদা জোল দি খাইছে অ খাই ভাল লাগে আৰু বাছিবৰ কাৰণে দিগদাৰ এনে সোৱাদ আছে আৰু সৰু মাছটো।
এতিয়া বাচিলে টাইম নালাগে এইবিলাক বাচিব লাগিল বেলেগকৈ দৰিকণা কেইটা বেলেগ। কৈ পুথি কেইটা দি বেলেগকৈ তাৰ পিছত নিচিলা বিলাক